অহ। আপোনাৰ খবৰ ভালনে?
অ অ ভালেই দিয়া।
অ মই আপোনাৰ নম্বৰটো মোৰ লগৰ এজনৰ পৰা লৈছিলোঁ।
অ অ।
অ আছে নহয় ভালে?
অ অ এইমাত্ৰ আহিপালোঁ ৰবা।
অ ক'ত গৈছিল আপুনি?
আজি গুৱাহাটী মানে এটা বিশেষ কাম থকা কাৰণে। তাৰ পৰা আহিলো ৰবা।
অ ভাত পানী খালেনে নাই।
ভাত পানী মানে ত তকে খাই আহিলো আৰু তাতে গুৱাহাটীতে কেণ্টিনত।
অ ভালে ভালে আহ আৰু ঘৰৰ মানুহ বিলাকে কি কৰিছে আপোনালোকৰ চব। ভালে আছে।
ভালে আছে অ মানে আজি ভাত খোৱাত দেৰি হ'ল। ন মানে খাই লৈ শুই আছে। যে
শুই আছে এয়া অ ময়ো মই মানে ভাত কেইটা খাই ভাত খৰধৰকে ভাত কেইটা খাই মোৰ কম্পিউটাৰ ক্লাছ আছিল সাজু পাহাৰ মেলা চিনি পাই নেকি? কি
অ অ অ
অ তাত অ তাত ক্লাছ আছিল মই তাতে গলো আৰু মই যাওঁতে মানে আমাৰ নামপাৰৰ চখটো পাওঁতে ইমান ডাঙৰকে বৰষুণ এজাক দিলে ময়ো খৰধৰকৈ গৈ পালো কিবাকে। পায় আকৌ ক্লাছটো কৰি আকৌ ঘৰত আহোঁতে আকৌতো মই বৰষুণৰ কাৰণে ইৰিক্সা পোৱা নাছিলোঁ
অ আমাৰ ইয়াতো ডাঙকে বৰষুণ দি আছে আমিও অ তেনে খাচি লোৱে আজি।
অ অ অ বহুত ডাঙকে বৰষুণ দিছে আছিল আমাৰ ইয়াত মই আৰু হাজোতে ঘৰত আহিবলৈ ক্লাছটো কৰি উঠি দেই ঘৰত আহিবলৈ গাড়ী পোৱা নাই এতিয়া গাড়ী পোৱা নাই কেনেকে আহো তাৰপিছত মোৰ লগৰ এজনী মানে বেংকত গৈছিল। শুনি আছেনে?
অ অ
অ তাইৰ মানে বেংকত কিবা এটা কাম আছিল তাই আকৌ বেংকৰ পৰা আহি থাকোতে মোক ফোন কৰি দিছে যে যে চিমা চিমা তোমাৰ বাবে মই ৰখিব লাগিবনে মই বোলো ৰখা ৰখা মই গাড়ী পোৱা নাই সেই তেনেকৈ মই তাইৰ গাড়ীতে আহিলোঁ।
অ ভালে কৰিলা আমি তমতমতে আহিলো
অ ময়ো মই যাওঁতে কি টমটমতে গৈছো বৰষুণ টমটমত মানে খিৰিকি নাথাকে নহয়। খিৰিকী মানে মানে দৰ যাৰ বন্ধক ৰাখে নাথাকে নহয় সেইকাৰণে তাতে মানে বৰষুণ বৰষুণ পাইছো যাওতে আকৌ আহোতে মোৰ লগৰ এজনী জনীৰ গাড়ীতে আহিলো তাতে বৰষুণ পোৱা নাই বাৰু মাৰু
সোধো ৰবা গাঁৱত যে ভাগৰ ভাগৰ লাগি আছে মানে ৰাতিপুৱা সোনকালে
অ অ অ আৰু অ অ আৰু দিনটো বহুত কষ্টও হ'ল আপোনাৰ
অ তাতে মানে তাতে মানে সেই কি বুলি কয় মেডিকেল গেছিলো আজি তাতে গুৱাহাটী গাটো মানে ইমান ভাল ভাল লগা নাছিল আৰু তোমাৰ লোকৰ যদি নাখাই আৰু
অঁ মোৰো বৰষুণত ভিজিলোঁ নহয় যাওঁতে, বৰষুণত ভিজাওঁতে মোৰো মূৰটো অকণমান বিষ বিষৱা, বিষৱা যেন লাগিছে।
আপুনি তাত তো বেছি কি কৰি আছে এতিয়া।
অঁ মই মই বিচনাত শুই আছিলোঁ। মোৰ মানে কাপোৰ আঁহ অঁ এতিয়া মানে আঁহ, আহি মোৰ গাত টো অলপ ভাল লগা নাই মূৰতো বিষাইছে। সেইকাৰণে চুলি কেইডাল মেলি ফেনখন, দি অকণমান বিচনাত পৰিছো
সেই কৰিবা অলপমানে অঁ যত্ন ল'বা আৰু বৰষুণত তিতিলে বাৰু গাটো অকনমান বেয়া লাগেই দিয়াচোন
অঁ, অঁ যত্ন ল'ব লাগিব ৰ'ব অঁ বৰষুণত তিতিলেে বৰ বেয়া মই অঁ তিতিব নিদিৱে মানে ভালকে থাকো। আজি মানে অলপমান দিগদাৰ হ'ল মানে কম্পিউটাৰ। ক্লাছটো মানে যাব দে টাইমো মানে মানে সময়তটো মানে দেৰি হৈ গৈছিল মোৰ। সেইকাৰণে খৰ ধৰকৈ গৈছিলোঁ বেটাৰী ৰিক্সাখনতো খিৰিকী নাই বৰষুণ পৰিল। এতিয়া নামিবওঁ নোৱাৰোঁ নামিলে তো ভালকে ভিজিম ন!
অঁ অঁ কি কৈছা নো
কি কৈছে বাইদেউ শুনা পোৱা নাই!
অঁ গৈছে ৰ'বা মানে বৰষুণ দিলে দিয়াচোন এ আকৌ তম তমটো পানী গিলা চিটিকি আহে গাতে পৰে।
অঁ আৰু তাতে মানে এই খিৰিকীৰ ব্যৱস্থাটো কিছুমান গাড়ীত থাকে কিন্তু চবতে নাথাকে মানে পৰ্দাৰ নিচিনাকে থাকে। য় কিছুমানত কিন্তু কিছুমানত নাথাকে সেই সেই পৰ্দাখন মই যোৱাতে সেইখন গাড়ী পৰ্দা নাছিল। সেইকাৰণে মই অকণমান দিগদাৰ পালোঁ আহাতে।
আৰু ক অ আৰু বৰষুণত ত ইমান ডাঙৰকে আহিছে বৰষুণ। তোৰ ক'লা পৰি আহিছে গোতে
অঁ ক'লাকে আহিছে একদম
অঁ মই ভাবিচো আজি সোমাব তো তাই দিয়া নাই তাতে আমি- বাহিৰতে আমি ৰখি থাকিবই লাগে চকত।
অ আৰু বতৰটো ইমান টানকে বতাহ দিছিল মোৰ যি ভয় ভয় লাগিছিল আকৌ মই ঘৰটো অকলে থৈ গৈছিলোঁ। মই মোৰ মানে মাহঁতে মানে মামাহঁত ত আছিল দেই। তাৰপিছত মোৰ বা জনীয়ো ঘৰ আ ছিল কিন্তু তাই মানে অকমান অসুখ হৈ আছে। তাই মানে ঘৰতে অকলে আছে মোৰ সেইকাৰণে অলপ বেছি ভয় লাগিছিল।
অ মাজনি ঘৰতে আছিল তোমাৰ।
অ মাজনী ঘৰতে আছিল তাইৰ অ অসু তাইৰ অলপ অসুখ হৈ আছিল সেইকাৰণে তাই শুই আছিল। মই মইয়ো দৰ্জাখন দি আহিলোঁ। মোৰ ইমান চিন্তা হৈছিল যে তাই কি বা কৰি আছে কেনেকে কেবা আছে। হয়।
এতিয়া বা ভালে আছে।
আছে আছে আছে অ। আছে আৰু আপুনি চাহ খালে নাই পিছে।
চাহত আৰু দেৰি হয়তো মানে সাতটা মানে বাজি যায়। আৰ। তো তোমাৰ লোকৰ চাহ খালা।
অ আমি চাহ খালোঁ।
অ এতিয়া পিছে কেনে শুই আছা আৰু
চাহখাই টোপনি নাজায়
অ অ এটা কাম কৰা নহ'লে আদা দিয়া হ'লেও চাহ বনাই খাবা তুমি ভাল লাগিব তোমাৰ।
ভাল লাগে কিন্তু চাহ খালে টো
অ অহ হয় দিয়া হয় দিয়া। অ মই আগতে পঢ়ি থাকোতে নহয় মায়ে মোক মানে চাহত মানে আদা দি দিছিল।
অ হয় নেকি? আমাৰ মাও মোক দিছিল আগতে বহুত দিন হ'ল দিয়াচোন এ এতিয়া সেইবিলাক দিন সেইবিলাক দিনে বহুত ভাল লাগ লাগিছিল জানা নে তুমি
অ হ হ অ হয় দিয়া মানে এতিয়া আৰু কি বুলি কয় মোৰ কলেছো শেষ হ'ল নহয় এতিয়া
অ এতিয়া অকল নিজৰ কাম নিজৰ কাম সেয়াই
অ এতিয়া বাৰু এনেই আছোঁ ঘৰতে
অ তুমি আৰু বেলেগ কিবা কৰি আছানে?
নাই ন মানে মই মানে চক চাকৰি কাৰণে মানে আবেদন কৰিছো আৰু।
চেষ্টা কৰিলে নিশ্চয় পাবা এদিন।
অ এ তুমি এ এতিয়া পঢ়ি আছা ন?
অহ মই পঢ়ি আছো।
কিমান পঢ়ি আছা?
মই বৰ এইবাৰ বি এ ফাৰ্ষ্ট টেমত এডমিশ্ন লৈছোঁ।
অ। ভালেই দিয়া ভাল। ভাল কে পঢ়িবা।
অ অ ভাল।
অ এ তোমালোকৰ পৰীক্ষা বা কেতিয়ালৈকে পাতিবা।
আমাৰ কোনটো পৰীক্ষাৰ কথা কৈছে বা?
অ ফাৰ্ষ তোমালোকৰ ফাৰ্ষ্ট চেম্বৰ।
কেতিয়াবা হয় মই কলেজ যোৱাই নাই ৰ'বা। আহ এমাহ মান পিছৰ পৰা ক্লাছ হব এমাহ মান পিছৰ পৰা। ক্লাছ হব।
অ মই মানে পি আহোতে মানে কলেজ মানো খোলা আছে নতুন নতুন মানে ল'ৰা ছোৱালী বিলাক গৈ থকা দেখিলো।
অঁ হয় হয়।
কলেজ খুলিলে
অ আমাৰ কলেজ। এতিয়া নুখুবলৈ এমাহ মান। পিছৰ পৰা খুলিব।
তেতিয়াছা আৰু ভালে।
অ ভালে ভালে। বাকী আৰু খবৰ খাতি চব
অ অ ভালে যাৰ উ কম ব তাৰ সেই ক্লাছ মানে তুমি কেইটামানত যোৱা?
কি কৈছে।
কম্পিউটাৰ এ ক্লা কেইটা মানত যোৱা।
অ মই চাৰিটা বজাত যাও পাঁচটা বজাত আহো কিন্তু কেতিয়াবা কিবা যদি কাম চাম থাকে। তেতিয়া অলপমান আগাপ। পিছা হৈ যায়।
অ অ অ ভালেই এতিয়া আৰু ভালকে ভালে ভালে আহি পালালে হ'ল আৰু ন ঘতটো।
অঁ ভাই ভালে ফালে আহি পালে হ'ল।
অ মই ভাবি আছো আৰু। শিকিম শিকিম বুলি।
অ শিকিব পাৰি পাৰিবা। এইটো মানে অ এইটো মানে শিকি থৈ দিলে ভাল। ভৱিষ্যতৰ কাৰণে ভাল।
অ কেতিয়াবা আৰু ক'বাত আৰু কিবা চাকৰি খতে আৰু আবেদন কৰিব পাৰি।
অ অ পাৰি পাৰি বহুত।
অ এতিয়া আৰু তুমি ই চাহ তাহাই শুই থাকিবা
অ অ মই চাহ তাহ খাই। শুইয়ে থাকিম।
অ। কেতিয়াবা কৰ ফুৰিব গ'লে। কবা ময়ো যাম।
অ। অ।
হেল্ল'।
অঁ বাইদেউ ককচোন।
অ। তেতিয়া ফুৰব গ'ল।
অ কম দিঅক। আপোনিও যাব নেকি আমাৰ লগত।
বাৰু চিনাকি তেনেকে হোৱা নাই হ'লেও বাৰু।
অ অ এদিন আহিবচোন অ অ এদিন আহিবচোন। চোন আমাৰ ইয়াত ফুৰিবলে চিনাকি হম ভালকৈ।
যাম দিয়া যাম দিয়া।
অ এদিন আহিবচোন আমাৰ ইয়াত আৰু চিনাকি হ'ম ভালকে
আহ মানে তোমালোক কথা বাতিও ভাল লাগিছে তো।
মোৰো বহুত ভাল লাগিছে তোমাল লগত
অ আ মাৰ এনেকুৱা লগা নাই আৰু মানে আজি আজি মোৰ নম্বৰটো পালা ফোন কৰিলা।
তোমাৰ নম্বৰটো মোৰ লগৰ এজনীৰ পৰা লৈছোঁ। মই কোন মই তাই মই আৰু আৰু বহুতৰ তাতে বি বিচাৰিছিলো পোৱা নাছিলো তাই ত পালোঁ ল'লোঁ।
ভালে বলাই দিয়া মই মানে এ মই এনেই আৰু এনে থকা যায়তো আৰু কিছুমানকৰ মনৰ কথা পা লাই থোৱাচোন ভাল লাগে।
অঁ মন বোৰ ভাল লাগে মৌ পাতি নালাগে মাজে। আপুনিও ফোন কৰিবচোন কেতিয়াবা। ময়ো কৰিম।
অঁ অঁ অঁ কৰিব কৰিবা মইো তোমাক কৰিম।
অঁ অঁ কৰিবা। মোৰো ভাল লাগিব সেনেকে। ময়ো এনে থাকো আৰু কলেজটো খোলাইে নাই কলেজ খুলি ব আৰু টাইম আছে। এমাহ আছে মাজত
অঁ অঁ এইটো জুনৰ মাহ জুনৰ মাহতো গ'লেই দিয়া মাজতে আৰু জুলাই পিছত আগষ্ট আহিলে। তু সেই মইনা - পাবা নিজুত মইনা
অঁ নিজুত মইনা পাম এইবাৰ। মাম্মাই বাৰশ পঞ্চাছ টকাকৈ দিব।
অঁ অঁ ভালেই দেখো উ
এইটোৱে আমাক বহুত সুবিধা দিছে দেই।
পথাৰিব নাপায় দৈনন্দিন জীৱনৰ কথাও সেই দিয়াচোন অ সৰতে কেনেকুৱা কেনেকৈ গ'ল! তাকনো কম হলে তোমাক। ব বুলো ফোন কৰি।
আহ দৈনন্দিন জীৱনৰ কথা কৈও বহুত ভাল লাগে।
অঁ দিনটো কেনেকে পাৰ হ'ল!
অঁ হয়।
বৈছ্ৰী বলে ঘৰে কি কৰিবা।
মইনা আঁচনি পালে কিতাপ পত্ৰ কিনিলে খৰচ হয়, কিন্তু এইবাৰ কিতাপ পত্ৰ নিব নালাগে নহয় মই লা মই অ, লাইব্ৰেৰীৰ কাৰ্ডখন বনালে হৈ যাব। এনেই ফ্ৰমট লাগিব খৰছ আৰু অহা যোৱা গাড়ীত ভাড়া লাগিব, খোৱা যাব, সেয়াই সেনেকে খৰচ যাব।
অ অ, তুমি ঠিকেই ভাবিছা।
উম।
অহা যোৱাটো লাগিল, কলেজতটো লাগিল, তাৰ পিছত তুমি কম্পিউটাৰ শিকি আছা তাতেও লাগিল। অহ হয় দিয়া, ততেও লাগিল হেল্ল'
অ হয় হয়, বহুত অ সেনেকেই মানে বাৰ-বাৰশ পঞ্চাছ টকাটো যদিও, মানে কম পইচা তথা আমাক বহুত সহায় কৰিছে।
অ, বাৰশ পঁচ ক, এ একো এ একো নহয় দিয়া